অ আঁ, আজি কি টপিকৰ ওপৰত কথা পাতিব এতিয়া?
এ--তোমাৰ এনেই দিনটো কেনেকুৱা গৈছে?
দিনটো আচলতে হেৰি হৈছে, জ্বৰ হৈ আছে মোৰ। আজি দুদিনৰ পৰা। অঁ
বৰষুণ, মোৰ টো ঠিকেই আছে। অঁ কিন্তু এইকেইদিন বহুত বৰষুণ দি আছ্‌ আছে বুলি, আমাৰ ঘৰটো চবৰে অলপ গা বেয়া।
হ'য়, হ'য় হ'য়।
তুমিও বৰষুণত তিতিছিলা নেকি?
আহ, বৰষুণত তিতা নাই বাৰু। কিন্তু এই, আমাৰ গোটেই পাৰ্টনাৰবোৰ, লগৰবোৰ চবৰে গা বেয়া। এতিয়া হৈছে নেকি? সময়টোৱে তেনেকুৱা নেকি?
হেঁ, হ'য় হ'য় সময়টো অলপ, এইটো বতৰত অঁ চবৰে অলপ গা বেয়া হ'য়ে।
অঁ হ'য়, এতিয়া গৰম দিন আহিছে সেইকাৰণে চাগে
সেইটো যেনে লাগিছে। আও আৰু এনে খোৱা- বোৱা বোৰ ভালকে অঁ, গা বেয়া যেতিয়া ভালকে খোৱা-বোৱা কৰি থাকিলে অলপ জোৰ পাই থাকি। কিবা
হ'য়। হ'য়, নাই, এইকেইদিনটো বইলে খাই আছো বাৰু। বইল চব্‌জি খাই আছো। উম
অ'কে আৰু তোমাৰ ঘৰত কোন কোন আছে?
আহ--ঘৰত মোৰ দাদা দুজন, বৌ দুজনী মানে, আৰু হেৰি সৰু বাচ্ছা আছে দুটা। ডাঙৰ ভাগৰ, মানে ডাঙৰজনৰ এটা ল'ৰা আছে আৰু সৰুজনৰ ছোৱালী এজনী আছে। আপোনাৰ ঘৰত
মোৰ ঘৰতটো মা দেউতা আছে আৰু মোৰ ভাইতিটো এতিয়া নাথাকে। সি কাম কৰে, বাহিৰত থাকে। আৰু এনেই তুমি, তোমালোকৰ এ ঘৰ গাঁৱৰ ফালে নে টাউনৰ ফালে?
অঁ, গাঁৱতে আছে। গাঁৱত, গাঁৱত দাদা এজন থাকে, এজনটো বাহিৰত থাকে বাৰু।
হো
অ আপুনি এতিয়া বৰ্তমান ঘৰতটো নাই চাগে?
মই বৰ্তমান ঘৰত নাই। মই কামত অলপ ঘূৰি ফুৰিব লগা হয় আ আৰু তোমালোকৰ এনে ঘৰত দিনটো কেনেকুৱা যায় কোনে কি কৰে কি কৰি সময় সময় কটায়?
আহ গাঁৱতটো জানেই একচেলি আমাৰ খেতি বাতি আছে এতিয়া ধান ৰুবৰ কাৰণে পথাৰত হাল বাইছে, আৰু আজিকালিতো গৰু হাল মানে আজিকালি নোহোৱাই হল।
ট্ৰেক্টৰে ইউজ কৰা হয়। অ গাঁৱত একেবাৰে নোহোৱা হৈছে আৰু।
ট্ৰেক্টৰ আপুনি ইউজ কৰি পাইছে নাই?
অঁ ইউজ কৰা হয় ঘৰত গ'লে কিন্তু মইয়ো বাহিৰত থকা হয় অঁ পাৰো পাৰো।
কেনেকুৱা লাগে ট্ৰেক্টৰ চলাই?
হাঃ, হাঃ, হাঃ আ ডাঙৰখন চলাব নাজানো এই যোনবোৰ হেণ্ড ট্ৰেক্টৰ থাকে ন, হাতেৰেদি এইটো যে যোনটো সৰু ট্ৰেক্টৰ টেক্টৰ খন
অ
সৰু ট্ৰেক্টৰ অহ সেইখন চলাব পাৰো। সেইখন আমাৰ ঘৰত আছিলে আগতে এতিয়া কিন্তু আমি নিজে নকৰো খেতিটো কিন্তু এই আমাৰ ওচৰৰ মানুহজনে কৰে আমি অলপ লাগি দিবলগীয়া হয় তেতিয়া ট্ৰেক্টৰখন বিকি দিয়া হ'ল মানে।
আচ্ছা উম এনে চাগে গাঁৱত থাকি ভালেই লাগে?
ভাল লাগে ভাল লাগে আপুনি মানে গাঁৱত সিমান থকা নহয় ন
অ মই গাঁৱত থকা নহয় বেছি কিন্তু গাঁৱত থাকিবলৈ মোৰো মন যায় বহুত গাঁৱৰ খোৱা- বোৱা পৰিৱেশ চব বহুত শান্তি যেন লাগে।
হা হা হা সঁচাকে গাঁৱৰ পৰিৱেশটো বহুত ভাল। এতিয়া গৰমৰ দিনটো মানে গাঁৱত মানে কাৰেণ্টটো অলপ প্ৰব্লেম দিয়ে, ত আমি গছৰ তলতে সেই পথাৰ কিনাৰত যে ডাঙৰ ডাঙৰ গছ থাকে তাত বহুত ধুনীয়া হাৱা মাৰি থাকে এনেকুৱা সময়ত মানে। তাত বহি ভাল লাগে অ অ অ ৰাতিপুৱা মানে হাল বাব যোৱা হয় তাৰপিছত দুপৰীয়া ব'ল মানে বাহিৰত বহিয়ে দুপৰীয়া খানাটো আমি তেনেকে খাওঁ।
অ আৰু আহ উ আজিকালিতো চাগে যিহেতু মানুহবোৰে বহুত টাউনৰ ফালেও কাম কৰে মানুহটো কম থাকে চাগে।
অ সেইটো হয় অ অ অ অ তেনেকুৱা হয় বাৰু কিন্তু এই লগৰ এজন পালে মানে বহুত ভাল লাগে আৰু তেনেকুৱা সময়ত।
হয় হয় বুজিছো আহ ঠিকে আছে তেনেহ'লে অ মই আপোনাৰ পৰা কথাখিনি জানি ভাল লাগিলে আহ এতিয়া মই কলটো কাটো ঠিক আছে অকে।